হেল্ল'
অ কোৱা কোৱা কোৱা শুনি আছো শুনি আছো অ ভালে দিয়া তোমাৰ
ভালে দিয়া
অ'
আমি মানে এনে হেৰি কথা এটা সুধিব কাৰণে ফোন কৰিছিলো ৰ'বা।
অ' কোৱাচোন?
আমি মানে অলপ, উজনি অসমলৈ যাম বুলি ভাবিছিলো দেই গৰম বন্ধতে।
হয়
পৰীক্ষটো শেষ হবইে
হয় হয় উজনি অসম তোমাৰ হেৰি শিৱসাগৰ ফালে
অ' শিৱসাগৰ সেইফালে এতিয়া যাবা নে তুমি তোমাকো মানে লৈছো আমাৰ লগতে।
অ' হয় কেইজন যাব?
কেইজন মানে এতিয়াও এতিয়া যাম বুলি কয় কিছুমানে আকৌ সময়মত নোযোৱা হৈ যায়গ নহয়।
হয়।
এয়া কওঁতেতো পোন্ধৰজন মানে কৈছে আৰু আছে বাৰু সুধিবলৈ।
অ' হয় বাৰু এই এইবিলাকত মুৰ এটো কাৰণে মানে যাবলৈ মই বাৰু মুক লিষ্টত বাৰু ধৰিবা। কিন্তু মানে কিছুমান মানুহ আছে তে যোৱা সময়ত নাযাও বুলি কয় এই মাক বোলে অকলে থাকিব কোনোবা অকলে থাকিব মানে বহুত অসুবিধা হৈ যায় গে।
অ' কিছুমানে আকৌ হেৰিও কৰেয় দিয়া এয়া কি বুলি কয়
তেক এৰিব নোৱাৰে তেনেকুৱা মানে প্ৰব্লেম হৈ যায়গৈ বুজছানে মানে তোমাৰ এতিয়া এতিয়া চাবা দেই এতিয়া আমি বনালো লিষ্টটো আমি বিশছজনৰ বনালো। তাত সেইটো মতে আমি মানে গোটেইখিনি আমাৰ কিমান খচাকৈ গোটেইখিনি লিস্ত বনা আমি মনে বনাই পেলাও। তালিকা কিন্তু মানে কিছুমানে কি ক সময়মতে কি কয় এ মায়ে যাব নিদিয়ে মা অকলে থাকিব সনেকে কবলে মানে লাষ্টত নোযোৱা হৈজয়গে এতিয়া বহুত অসুবিধা হয় সেইবিলাক সেইটো কাৰণে মই মানে এইসোবা ক্ষেত্ৰত মানে মই মানে আগভাগ এতিয়া বৰ্তমান নোলোৱা হৈছো কিন্তু তুমি যদি এইখিনি যদি কৰিছা ন তেনেহ'লে মোৰ নামটো লিখ দিব পাৰা মই যাম বাৰু।
অ' কিছুমানে আকৌ হেৰিও কৰে দিয়া। কিছুমান মানে যোনে দিয়ে কিছুমানৰ মানে এটা গ্ৰুপত দেই। এটা মানে দলত কিছু যোনে উলিয়াই বোলে মই অমুকলৈ যাম তাৰপিছত মানে যদি তুমি যদি সেই ছোৱালীজনী বা ল'ৰাটো যদি বহুত মানে বেয়া জেগাত থাকে গৰি, গুৰা যদি বুৰ খুনকলে যওঁ যাব লাগিব ন আমি? বা ৰাতিও যাব পাৰো ঠিক নাই কিছুমান টো ৰাতি ৰাতিও যাবলগীয়া হয়। ফালে বাছ ঠিক কৰিলো এহেজাৰ কেললছে বা কিমানকে লৈছে ৰাতি? তি ৰাতি ট্ৰেইন আছে, বা ৰাতি বাছ আছে। তেতিয়াটো সেই ছোৱালী যেনিবা ল'ৰাটোকতো কোনোবা এটা আনিব লাগিব গ'। গাড়ী ঘুৰা অসুবিধা। কিছুমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও, অহ। এই কিছুমানে মানে কি সেই দ- দলৰ মানে কিছুমানে গুন্ডা কৰা নিচিনা কয়। তই আহিলে আহিবি আহি নাহিলে নাই। পইচাটো পোৱাৰ পিছত এনেকে কৰোৱাৰ নিচিনা হৈ যায়।
উম উম, নাই, এইটো এইটো হয়। এইটো হয়, এইটো এইটো, তোমাৰ ৰা ম মোৰ লগৰ, মোৰ লগৰ মানে তোমাৰ এজনী, বান্ধৱী এজনীৰ লগতে হৈছিলে এনেকুৱা। যোৱা এয়া এই বছৰতে।
অহ, সেইটো কাৰণে কৈছোঁ, মানে ভাল নালাগে তেনেকুৱ তো সেই- ল'ৰা বা ছোৱালীটোৰো মনটো বেয়া লাগে। ন নিজৰ, নিজে ফূুৰ্তিত, নি নিজে ফূুৰ্তিত থাকিবলৈ তাৰ পিছত সেই ছোৱালীজনী বা ল'ৰাটোক যদি তুমি- এৰি থৈ যোৱা। তাৰটো মনতটো বেয়া লাগিব। সেইটো যদি- তোমাৰ লগত হয়, সেইকাৰণে দল। ত ভাবিব লাগে অলাব। সেইটো, সেইটো নাই এবাৰ চব মানে মই ঠিক কৰি লৈছোঁ বোলে- এইকেখন গাড়ী দি, এনেকে এনেকে চবকে তুলি তুলি লৈ যাম।
অ অ, নাই নাই, এই এইটো এইটো এইটো, ভাল কাম কৰিছা। এইটো হ'লে ভালে হ'ব। এতিয়া মানে কি হৈছে, কিছুমানে আকৌ কি। কি কৰে জানে? মানে কি কৰে, পইচাটো দিয়ে, হ'ল‌, তোমাৰ আ দিলে, দিয়াৰ পিছত কি কৰে, তোমাৰ- হেৰি কৰে, এয়া- এতিয়া এতিয়াতো আমিতোন ঘৰৰ পৰা অনা ৰিস্কটোতোন আমি লোৱা নাই। তেওঁলোকে যদি যাম বুলি ভাবিছে তেওঁলোকে নিজে আহিব লাগিব হয়। কিছু তেনেকুৱা ক্ষেত্ৰত মানে অলপ প্ৰব্লেম হৈ যায় যে, জা তেওঁলোক যাব তেওঁলোকক খোৱা-বোৱা দিয়া হ'ব, তাতে আকৌ আকৌ- তেওঁলোকক আৰু ঘৰৰ পৰাও আকৌ উঠাই আনিব লাগে, এইটো ক্ষেত্ৰত প্ৰব্লেম হৈ যায়। কিন্তু তাৰ মাজতো কিছুমান আছে প্ৰব্লেম আছে, তেওঁলোকক বাৰু এইখিনি অকমান উম আ আমি সুবিধা মতে কৰা আৰু সেইখিনি সময়ত কি হয়-
হেল্ল'